অ ',
হয় শুনিছ?
অ, পাই আছো তুমি তেতিয়া কি কৈ আছিলা?
মই ক আগৰ টাইমত মানুহে চামা ভিকেচনত তোমাৰ ঘৰত নহয় ঘৰত ৰাম। উ আজি মালি কত লালা আজি চব বন্ধ হয়, আজিকালি চামাৰ ভেকেচন টাইম চত আজিকালি চামাৰ ভেকেচন তাইমচ লগত ফুৰিব যায় নহ'লে চল যায় চল যাব যায় আগৰ
সেইটোৱে।
আজিকালি মানে ক এনেকে নামাত দেই ঘৰত চবে মানে মাতিবলে ভাল নাপা বাইমান সবেই বাহিৰতে ফুৰে।
আগত যে মাটিতে যে আগ গোতে কথা যায় প।
অ',
ইলে দি ন গ ন ন
তাকেই দিনবোৰ সলনি হৈ আহিছে লাহে - লাহে।
তোমাৰ দাদা আৰু কি কৰি আছে বৰ্তমান আছে।
মোৰ দাদা দুজনে মানে প্ৰাইভেট জব কৰি আছিলে এতিয়া মানে এই এৰি দিলে এ গৰ্মেন্ট জবৰ কাৰণে মানে প্ৰস্তুতি চলাই আছে একজাম বোৰৰ কাৰণে।
অসম চৰকাৰৰ চাকৰি বহুত আহিছে।
অ, তাৰ কাৰণে এতিয়া
আহ?
ষ্টেটতে কৰিব মানে যিমান খিনি মই জানো। চবে ঘৰৰ ভিতৰত মানে ঘৰৰ ওচৰত ঘৰ প্ৰায় মানে অহা যোৱা কৰি কৰিব বিচাৰে ন' বেছিভাগে মানে ঘৰৰ ওচৰত চাকৰি পালে। ভাল পাই আৰু এতিয়া দূৰত গ'লে চবৰে চিন্তা হয় ঘৰৰ মানুহৰো চিন্তা হয় তাহাতেও বা কেনেকে ক'ত থাকিব পাৰে সেইটো এটা আৰু
পাৰি কিয় নোৱাৰিবা আজিকালিৰ নহ। ল'ৰা মানুহৰে চিন্তা নাই না ল'ৰামনুহৰ কিয় চিন্তা কৰিব লাগে।
উম, মানে অ, ডাঙৰ দাদাইটো প্ৰাইভেট জব চিলিগুৰিতে কৰিছিলে। আকৌ তোমাৰ হেৰি এই বাইক চলাই থাকোতে এক্সিডেণ্ট হ'ল তাৰপিছত মানে সে আৰু কামত যাব নোৱাৰাত গ'ল তাৰপিছত ঘৰলে আহি ভাল পালে এতিয়া কিন্তু আকৌ মানে এই বাহিৰত পঠাবলে ভয় আৰু মা -দেউতাৰ আকৌ কিবা হ'ব। কোনো নাথাকিব লগত। সেইটো কাৰণে আৰু মানে মাহত মা- দেউতাহতে পইছা আৰু তে যি কৰ ইয়াতে কৰ আৰু ঘৰৰ পৰা অহা যোৱা কৰিবি আৰু মানে উম দূৰত হলেও মানে গুৱাহাটী -গুৱাহাটীতে মানে হ'লে মানে ভাল আৰু তেতিয়া ঘৰত মানে আহি থাকিব পাৰিব কিবা হ'লে পতককে আহিব আৰু। কিবা হ'ল এক্সিডেণ্ট হ'ল বা কিবা হ'ল সেইটোৱে আৰু।
সেটোটো হয় বকালে
বেলেগ একো নাই হা- হা সেইটোৱে বেলেগ বেলেগ হয় একো নাই অকল এ দুখ- চুখ পালে অ, হেল্থ প্ৰব্লেম হ'লেহে মানে এইবিলাক ওচৰত থকাটো ভাল হয় কিন্তু বেছিভাগে টো দূৰতে মানে কৰিব বিচাৰে চাকৰি তেতিয়া ফ্ৰীডমতটো থাকে নিজৰ।
ভাল চেলেৰী থাকে।
উম -উম সেটোৱে।
এ গুৱাহাটীৰ ইমান ভাল চাকৰি নাই আজিকালি গুৱাহাটী অসমত নাই।
অ', অ', ইয়াতে মানে চাকৰি ভাল পালেও মানে পইচাটো বহুত কম পায়।
বহুত কম পায়।
উম, পিছে তুমি কিবা পৰীক্ষা দিবা বুলি ভাবিছানে নে মানে বিজনেচতে থাকিবা?
বিজনেচে থাকিম।
উ, উম। নিজৰ মানে অ, বিজনেচটো ভাল চলি থাকিলে আৰু পৰীক্ষা দিব দৰকাৰো নপৰে দিয়াচোন।
আৰু কিবা খাওঁ।
উম উম উম উ
বিজনেছটো হ'ল তোমাৰ তক ইণ্ডিপেণ্ডেণ্ট আজাদী হয় আজাদী
অ দাদাহতো বিজনেছৰ কথা ভাবি থাকে যদি মানে এক্জাম বোৰৰ আজিকালি বহুত কম্পিটিচন ন যদি কিবা কাৰণে নাপায় তে তাহাঁতেও চাগে কিবা বিজনেছতো সোমাই যাব সৰু সুৰা কৰি কিবা ষ্টাৰ্ট কৰিব তাৰ পিছত এনেকে বঢ়াই থাকিব আৰু
বেকআপ প্লেনটো ৰাখিব লাগে নহয় জানো
উ
কি কৈছা?
বেকআপ প্লেন
অ
আজিকালি মানুহে চাকৰি কৰিলেও বেকআপ প্লেন এটা ৰাখে ন সব চাকৰি কৰিলেও ভাল লাগা নাই বুলি এৰি দি
সেইটোৱে সেইটোৱে ৰাখিবও লাগে দিয়াচোন কেতিয়া মানে কি মানে এ প্ৰব্লেম আহি যায় ক'ব নোৱাৰি কবাত যদি কিবা কে কাৰণে নহ'ল। এতিয়া বেকআপ প্লেনটো মানে সেইটো পৰা মানে অলপ বহুত সহায় হয় যা।
সেটো হয়।
উম।
তোমাৰ সেইফালে বৰুষুণ দিছে নেকি আজি?
আজি দুপৰীয়া সময়ত দিছিলে বৰষুণ তাৰ পিছত দিয়া নাই কিন্তু। আকৌ ৰাতি দিব নেকি এনেকুৱাই কৰি আছে ন এই দিব তাৰ পিছত আকৌ অঁ বন্ধ হৈ যায় তাছত আকৌ অলপ কেইঘন্টামান পিছত আকৌ দিব।
য়ে ৰাটিয়ে দিয়ে বৰষুণৰ কামনাখন ৰাতিয়ে দিয়ে।
অঁ অঁ।
মানুহৰ কিবা কাম থাকে না সেইটো টাইমত যে তাবাৰ অফিচ টাইম থাকে অফিচৰ পৰা ওলোৱা তেতিয়া লীয়াৰ বহুত চকুইত।
অঁ অ।
ওৱল দুটা দাদা এতিয়া ক'ত আছে এটা ঘৰত নেকি।
নাই নাই অঁ দুজন দাদাই একেলগে ফুৰিব গৈছে।
অ দুজন দাদাই ক'ত ফুৰিব গৈছে?
অঁ।
অ দুজ দুজন কি জৰুৱা হয় না বেলেগ বেলেগ এইডচ দুজনৰ।
নাই নাই বেলেগ বেলেগ।
সিহঁতে গুৱাহাটীত কাম এতিয়া কৰে নাই না ওক কৰিব।
নাই মানে কৰিছিলে এতিয়া দুটাই মানে ভাবিলে যে গমেন্ট জবৰ কাৰণে প্ৰস্তুতি চলাই চাঁও কি হয়। ত চবে দি আছে চোন ইমান খিনি চাকৰি ওলাই এবাৰ যদি মানে কিবা কাৰণে হৈ যায় তেতিয়াতো ভালেই। নহলে আকৌ হয়তো প্ৰাইভেট জব নহলে কিবা বিজনেচ ষ্টাৰ্ট কৰিব দুটাই।
ন বিজনেছ কৰিলে ভাল।
উম উম সেইটোয়ে।
মানে এনেকুৱা হয় যিদি মানুহৰ এটা চেলাৰী আইকিনে ইনকাম হৈ যাব পাৰে পফিত হৈ যাব পাৰে ভালকে বিজনেজ কৰিলে।
হাঁ ঠিকে কয়।
চাকৰি মানে কষ্ট কৰিব লাগাটো বাইনাৰ কাৰণে। বেলেগক ইনকাম কৰাই দিব লেক ট্ৰিছ মানে মোক চেলাৰি দিব। তোমাক নিজৰ কাৰণে কষ্ট কৰিছিল সেইকাৰণে পষ্টি গলি নিজে পচাত হয়। হয় মানে বেলেগ কাৱনে যে প্ৰস্তুতি আঠ ঘণ্টা ন ঘণ্টা মান।
সেইটো হয় কিন্তু।
সেইকাৰণে আৰু চাকৰি লগিং দিব বচ এৰিবি।
উম উম। পিছে তোমাৰ ভাইটি পঢ়ি আছে নে নে সিও তোমাৰ লগতে বিজনেচত আছে।
সি চাকৰি কৰি আছে তাৰ বিজনেছ দুটা।
অ
এয়াৰ বিজনেজ বেলেগ।
অ অ এই চাকৰিও কৰি আছে, বিজনেচো কৰি আছে।
হয়।
অ ভালেই চোন দুটা মিলাব পাৰিছে যে।
পাৰি সি কিয় নোৱাৰিব তাৰ বিজনেছটো অনলাইন বিজনেজ যে অফলাইন বিজনে নহয় ন এইটো।
অ অ আচ্ছা। ভালে তেতিয়া হ'লে।
প্লাছ একাউটেন্ট হয় না ডিগ্ৰি টো লগাই আনিছে। বহুত লচত বুজিবা।
অ অ। থিকেই তাৰ কাৰণে ভালেইছোন।
আকৌ নেক্সট য়েৰত এডমিছন লব এম বি এ পঢ়িব।
অ এম বি এ টো গুৱাহাটী নে বাহিৰত বাহিৰত? কৰিলে বেছি ভাল হয়। কিন্তু, অ অ।
বাহিৰত কৰিব বেঙ্গলৰ যাব বেঙ্গলৰ।
উম বেংগলৰত বহুত ভাল ভাল ইনষ্টিটিউট আছে এম বি এৰ কাৰণে।
আকৌ যাব সি যদি কৰিছে চব প্লেন কৰিছে সি
উম উম উম। ভাল কথা।
সি ক লৰাটো অলপ পঢ়া-শুনা কৰি ভাল পায়। ন কোৱাচোন মোৰ ঘৰৰ মানুহ যোনে পঢ়ে তাক মৰম কৰে বহুত। সি পঢ়া-শুনা কৰে যে সেই কাৰণে দেউতাকে মাকে যি টি লাগে চব দিয়েই সি তাক সি‌ চাকৰি কৰি আছে বিজনেছ কৰি আছে। কিন লও মানে বিজনেছত মানে পইচা যেতিয়া উঠাব লাগে মাল কিনিব লাগে ঘৰ পৰা পইচা লয়। নিজৰ চেলাৰী ইউজ নকৰে, বিজনেছৰ ওপৰত চেলাৰীটো পইচাটো সি চেভিংছ কৰি আছে সি। আৰু বিজনেছ পইচা প্ৰফিট খিনি চলি আছে।
বহুত ভাল কথা ছোন। মানে চলিব জানিছে আৰু আজিকালিৰ দিনত।
এইটো সি নিজে লয় মেলি গম পাইছো যদি পইচা নাথাকে মানুহৰ কি হৈ লাইফটো। তাৰ লগত এনেকে দিন আহিছে এদিন-দুদিন মানে একদম পইচা তাৰ লগত
অ।
চেলেৰী পাই আগত মানে কি হৈছিল চেলেৰী পাইছিল পোৰা ইনজয় চিনজয় কৰি উৰাই দিছিল লৰা মানুহে হয় ন। পিছত লাহে লাহে লাগে যেতিয়া সেই দিনটোত আহিলে গম পাইছে সি এতিয়া সি লাহে লাহে বিজনেচ আৰম্ভ কৰি দিলে। এফালে চেভিংছৰ কৰা আৰম্ভ কৰি দিলে, চলি আছে ধুনীয়াকে
উম ভাল কথা সময়ৰ লগত বুজি পাই যায় মানুহে। প্ৰথম প্ৰথমে চবে চেলেৰী পাই মানে বহুত মানে আহ নিজৰ কাৰণেই খৰচা কৰি থাকে তাৰপিছত লাহে লাহে মানে অহ বুজি পাই পাই আৰু যে ছেভিংচ কৰিব লাগে ৰাখিব লাগে ভালদৰে